হেল্ল'!
অহ
কি কৰিছা?
আছো
কি কৰি আছা ইমান গৰমত?
অ', এই ভাত কেটা বনালোঁ, বনাই ছোৱালীক খুৱাই লৈ পেলাই অকন
তাই শুইছে ন? তাই স্কুল গৈছেনে এনেই অংগনবাদীত?
অ', মাজে, মাজে যায়।
মাজে মাজে যায় ন অংগনবাদীতো বস্তু বিলাক পায় আছে ন এনেকে দিয়ে নহয় কিবা কিবি
দিয়ে কিছুমান এই হেৰি চেৰি কিছুমান আকৌ নাখাই চোন খাবলৈ নিবি
অ ছাতিও দিছিলে নেকি ন মাজতে ছা এটা এটা দিয়া নিচিনা পাইছিলো মই
পোৱা নাই
পোৱা নাই ন এনেই মই মানে আমাৰ ওচৰতে আছে যে অংগনবাদী এখন তাৰপিছত তাতে তোমাৰ বিচ কোট দিছিলে মাজতে তাৰপিছতে তোমাৰ ছাতি দি তাৰপিছত আকৌ ৰং এনেকে ৰং বিলাকো দিছে
অ', আমাৰ এইক এবাৰ এই ৰং পেঞ্চিলৰ হেৰি এটা দিছিলে পেকেট। অ বহী অ ডাঙৰ পেকেট এটা দিছে মানে ডাঙৰ এটা ছেট কেইবাটাও থকা উম কিন্তু এনে হেৰিছেই দিয়া নাই চাতি তাতি দিয়া নাই
অ ছাতি চাগৈ দিব দিয়া কাৰণ মাজতে দি গৈছিলে আজি অলপ দিন হৈছে বাৰু ছাতিটো দিয়া হয়তো চাগৈ সেইখিনি সময় তাত অহা নাই নেকি নিদিয়ে নিদিয়ে মই নিজেও পাই পাইছো নহয় আমাৰ মানে ওচৰৰে কিছুমান স্কুলত তোমাৰ এতিয়া এল পি স্কুলৰ লৰা ছোৱালীৰ কাৰণে তোমাৰ হেৰি আহিছে মিঠৈ, চিঠৈ এইবিলাক আহিছে কিন্তু মই এতিয়া আমাৰ নিজৰে স্কুলত পাইছোঁ মই নিজেই যিহেতু কৰি আছো ন আমাৰ কিন্তু অহা নাই সেই বস্তু বস্তুখিনি মানে চবৰে তাত নাহে গম পাইছানে একে সমানতে, মানে সিহঁতে ধৰি লোৱা এটা কুটা বস্তু খিনি পঠাই দিয়ে দিওঁতে মানে কিছুমানত দি আকৌ নেক্স কুটাতো পঠালেহে বাকী খিনিত দিয়ে মানে তেনেকুৱা কৰে একেলগতে মানে গোটেই খিনি নাহে উম আগা পিছা হ'ব পাবা ছাতি এটা এটা দিয়া দেখিছো এনেকুৱা ৰামধেনুৰ ৰং গীতাৰ নিচিনা তোমাৰ অ তেনেকুৱা ছাতি এটা এটা দিছে কিন্তু দেই।
দিছে আহ খবৰ লব লাগিব সুধিব লাগিব উম। কিছুমানে আকৌ অলপ হেৰি কৰে নহয়
অ, ' অ সেইটোৱে সেইটোৱে যদি তোমালোকৰ দি আছে যদি দিবই বাৰু সেইটো আচলতে বদমাচি কৰিব লগা কথা নহয় ন চৰকাৰৰ ফালৰ পৰা সুবিধা দিছে যিহেতু ল'ব লাগে আ
অ, ' চৰকাৰ পৰাতো ঠিকেই দিয়ে।
অ', সেইটয়ে সেইটোৱে উম। কি বনালা কি ভাত বনালা পিছে?
এ দালি বনালো।
ডালি বনালা।
উম।
অ', আৰু
তোমালোকে খালা।
নাই দিয়া মইও সেই বনাই থৈ আহিছো আজিতো মই চব ঘৰৰ বস্তু বনাইছো গম পাইছা। তোমাৰ উম এয়া ঢেঁকীয়া শাক আছে যে ঢেঁকীয়া শাক ওচৰতে আছে ছিলে মানে আমাৰ ওচৰৰে বাৰী এখনত পুৰা ঢেঁকীয়া শাক হয় গম পাইছা সেই ঢেঁকীয়া শাকৰ লগত কণী ভাজিলো তাৰ পিছত তোমাৰ লাও আগ আছিলে লাও আগ খাৰ দি ৰ ৰঙালাও গুটিৰ লগত খোৱা নে তাৰপিছতে মাছ তেনেকৈ বনোৱা গ'ল তাৰপিছতে হেৰি আছিলে গাজ টেঙা আছিলে অলপ পিটিকি থৈ আহিছো আৰু পিয়াজ চিয়াজ সানি কৰি লৈ খোৱা নাই ন আমাৰ মানে এই মাজতে দিলে হেৰি মানে দেউতা এজনে তাৰপিছতে আনি পেলাই সেয়া গোটেই গাছ টেঙাখিনি বোলো বনাই পেলাই থৈ দিওঁ তাকে বনাই থোৱা গৈছে আৰু সেইখিনি এতিয়া খাবলৈ উম টেঙা টোও খাই ভাল এনে আচাৰ বনাই খোৱা নে? গাজ টেঙা আচাৰ এটাও বনাব পাৰি কিন্তু মানে অকমান টেঙা হওঁতে সেইখিনি টুকি পেলাই তোমাৰ মছলা চছলা সানি পেলাই আচাৰটো বনাই তেল চেল দি সেনেকেও খাই ভাল লাগে। মই আকৌ গা টেঙা যেনেকেই নহওক তেনেকৈয়ে ভাল পাওঁ গম পাইছানে।
অ', এনে আচাৰ কৰিলে আকৌ মানে দীঘলীয়া দিনলে থব পাৰি হয় টেঙাটো আকৌ থ'ব নোৱাৰি নহয়।
থব নোৱাৰি বেয়া হৈ যায় যে তোমাৰ টেঙাৰ লগতে খোৱাহে অলপ দিন খাব পাৰি আৰু মই আমি আকৌ কি কৰো উম আমি আকৌ কি কৰো তেনেকে বনাই থৈ দিলে বইল মাংসৰ লগত তাতো দি দিওঁ মানে অলপমান তেতিয়াও খাবলৈ বহুত ধুনীয়া হয় মাংসখিনি
অ',।
জানে অ তুমি এনে মাংস খিনি যে বই বইল কৰি খাইছা এনে মাংস বইল কৰি খাইছা উম। মাংস বইল কৰি একেবাৰে হৈ যায় যে তাৰ অলপ আগতে তুমি গাজ টেঙা খিনি দি দিব লাগে যাতে আঞ্জাখিনিত মানে গাছ টেঙা গোন্ধটো আৰু সোৱাদ টো আহি যায় আৰু তেনেকে তুমি খাব পৰা বহুত ধুনীয়া লাগে খাই পেলাই পানী দিব নালাগে নালাগে। তুমি মানে ধৰি লওক প্ৰথম এনেই অ', মাংস বইল কৰোঁতে তুমি আৰু অ খৰিচা খিনি দিলেই হ'ল বইল কৰোতে তুমি যিখিনি পানী দিয়া সেইখিনি পানীটো লাষ্টলৈ থাকিব থাকি যায় ন অলপমান সেইখিনিতে তুমি খৰিচা খিনি দি দিলা সেইখিনি দিলে আৰু তোমাৰ খাবলৈ ধুনীয়া হৈ যায় নালাগে ন পানী দিব নালাগে। তুমি অললে খৰিচা খিনি দিলহ কিছুমানে চাবাচোন বহুত ডাঙৰ ডাঙৰকে সোমোৱাই সোমোৱাই থৈ দিয়ে, মানে অ ইমান আমাৰ আমাৰ নি নিচিনা নুৰুকে আমি এতিয়া পিহনাত ৰুকি দিও ন, অঁ ৰুকি দিও ৰুকি পেলে থওঁ কিন্তু তেওঁলোকে নুৰুকে নুৰুকি মানে একে ডাঙৰ ডাঙৰ কৰিয়ে থৈ দিয়ে তেনেকেই ধুনীয়াকে থৈ দিয়ে তুমি চাবাচোন তেনেকে সিহঁতৰ হেৰি হৈ যায় জমি যায় মানে বস্তুতটো।
অঁহ। মই ডাঙৰ ডাঙৰকে দিয়া তেনেকে দেখা নাই বাৰু আমি আকৌ ৰুকি দিওঁ।
অ আমিও ৰুকি দিও তেনেকে কিন্তু চবে সেইটো নুৰুকে গম পাইছা চবে মানে তেনেকে নবনাই, অঁ।
অঁ তেনেকেও নহয় নহ তুমি যেতিয়া মানে অঁ সেনেকে ভাল লাগে কিন্তু তুমি যদি মানে হেৰি কৰা বইল মাংসত যদি দিয়া তেনেহ'লে মানে তুমি মানে ডাঙৰ ডাঙৰ কৰি যদি খোৱা তেনেকেও তুমি কাটি কাটি মানে দিবলৈ সুবিধা এটা হয় তেতিয়া মানে কি হয়, আমি অঁ সেইটোৱে আমি মানে ৰুকি দিলে বস্তুটো মিহি হৈ যায় ন। কিন্তু তুমি যদি মানে কাট অ নাইকিয়া হৈ যায় কিন্তু কাটি কাটি দিলে মানে এটুকু এটুকু থাকি যায় যে, তেতিয়া তাৰ সোৱাদটো মানে তুমি পোৱা আও
অ সেইটো কাৰণে অ মাংস দিবলে হলে মানে তেনেকে থ থৈ দিব লাগিব।
অঁ তেনেকে থব লাগিব মাংসত দিবলে হলে এ বেলেগ বেলেগ প্ৰকাৰে বহুত বনায়।
থোৱা।
আমি মানে তোমাৰ হেৰি আজিকালি প্লাষ্টিক ব্যৱহাৰ কৰিব দিয়াই নাই হয় আমাৰ বহুত আগৰ পৰা মানে প্লাষ্টিক ব্যৱহাৰেই নকৰোঁ। আমি চিচাৰৰ টেমা আনি লৈছো সেই টেমাতে থৈ থৈ দিও। তেতিয়া আকৌ বহুত দিন থাকে যোৱা, অঁ অ সোনকালে বেয়া হয়। তুমি যদি মানে হেৰিত থোৱা চিচাৰৰ টেমাত থোৱা বহুত দিনলৈ তোমাৰ ভাল হৈ থাকে, অঁ আৰু মানে সেইটো অপকাৰো নকৰে ন। এতিয়া আচলতে কি জানা আমি আচলতে প্লাষ্টিকৰ বস্তুবিলাক একদমেই ঘৰত ৰাখিব নালাগে গম পাইছা তোমাৰ ঘৰতে এতিয়া সৰু ল'ৰা-ছোৱালী আছে হয় প্লাষ্টিকটো দেহত গৈ থাকিলে কিমান বেয়া চোৱাচোন। উম এতিয়া চময়ে ধৰি লওক প্লাষ্টিকৰ বাতি এটাতে ধৰি লওক টিফিনতে তুমি ভআই পঠালা তোমাৰ ছোৱালীজনীক গৰম আছিল বেছি অকণ হলেও প্লাষ্টিকৰ সোৱাদটো খাদ্যত লাগি যাব হয়, আহি যাব। গোন্ধটো আহি যায় আৰু সেই অ সিজি যায় গ অ গলি যোৱা নিচিনা হয় কিবা এটা, অঁ। অ অ সেনেকুৱা নিচিনা তাৰ পিছত যেতিয়া তাই সেইটো খাব তাই দেহতটো সেইটো এ অপকাৰ কৰি দিব ন পাৰা পক্ষত মানে তুমি মানে ধৰি লক প্লাষ্টিকৰ বস্তু ব্যৱহাৰ
ব্যৱহাৰ অ কৰিবই নালাগে, আমাৰ নকৰো তেনেকে বাও আমি ষ্টীলৰ বাচনে ব্যৱহাৰ কৰোঁ বা ভাত পানী খোৱাটো আমি কাঁহৰ বাচনে ব্যৱহাৰ কৰোঁ।
অঁ অঁ তেনেকুৱাই ব্যৱহাৰ কৰিব লাগে আগৰ দিনৰ মানুহ কয় নহয় কাঁহৰ বাচন বৰ্তনত খালে বেমাৰ ভাল হয় বুলি আচলতে এনেই নকয় গম পাইছা। সেইটো সচা কথা কাঁহৰ বাচনত যদি তুমি খোৱা মানে তোমাৰ বহুত বেমাৰ কটা যায় আজিকালি মানুহে প্লাষ্টিকৰ দিচতহে ভাত খাই মানে, নতুন এটা সে সেইখন দিলেহে তোমাৰ ভাল লাগে। ভাল লাগে, অঁ ভাল লাগে। অহ অঁ তাত দিলে, উম উম তেনেকে দিলেহে আলহীক ভাল লাগে। অঁ হেৰি খোৱা নায ভাত খোৱা নাযায়।
ব বিস্কুট চি্ুস্কুট দিয়া যায় কিন্তু আমি ভাত চাত নাখাওঁ সিয়াত
এতিয়া চোৱাচোন ভাতটো গৰমে গৰমে প্লাষ্টিকখনত যেতিয়া আমি দি দিওঁ সেই প্লাষ্টিক প্লাষ্টিকটোতো ভাতকেইাত লাগ
আৰু কেতিয়াবা যদি অঁ কেতিয়াবা দৌৰা দৌৰি সেয়া, সেয়া দি মানে ঘপককে যদি কিবা ভাজি চাজি ধাকি দিয়া য ফাটিয়ে যায় চোন ন ঢাকি থলে মানে ঘপকে দৌৰা ধৰি তেও অ, ভুলতে যদি দিলো মাজতে ফাট মেলি যায়।
চোৱাচোন তেও সেই আৰু তুমি চাবাচোন কোনোবা এটা ডিচত যদি ফুল থাকে। তাত যদি তুমি মানে গৰম বস্তু থোৱা সেই ফুলতটো লাহে - লাহে। প্লাষ্টিকৰ নিচিনাও শুই -শুই গৈ থাকে অ, এই আহি থাকে সেইটো কাৰণে আচলতে প্লাষ্টিক যে কৈছে অ - অ সেয়া আৰু মাজতে তোমাৰ এ হৈছিল নহয় প্লাষ্টিকৰ পলিতো বজত বস্তু। নি দিয়া হৈছিল আচলতে তেনেকুৱাই কৰিব লাগে গম পাইছা এই প্লাছ উম, তেনেকুৱাই কৰিব লাগে তেনেকুৱা আৰু কি জানানে কেইদিন মমান চলাৰ পিছত চবে। আ চেঞ্জ কৰি দিয়ে যে সেইটোৱে বেয়া মানে ভাল বস্তুটো লওতে আমাক সময় লাগে। অ, বেয়াতো আমি পতককে লো অ, সেই পিতিকে লৈ লও আমি কিন্তু ভাল বস্তুো আমাক মানে ব্ৱহাৰ কৰোতে সময় লাগে এতিয়া। কাগছ টো দিওতে আমি বেয়া পাইছিলো - কাগছ টো দিওতে আমি বেয়া পাইছিলো কাৰণ ফাটি জাই। হয় নে নহয় সেই কাগচটোই আমক একো অপকাৰ কৰা নাছিল অ, অ, দিগদাৰ হয় আচলতে মোনালৈ যাব লাগে প্লাষ্টিকৰ সলনি মানে কাগজৰ বস্তু দিব লাগে তেতিয়া আমাক এটা সুবিধাও হয় লগতে আমাৰ বেমাৰ আজাৰৰ পৰা আমি নিজকে বচাবও পাৰো। হয় নহয় নিজটোতো নিজৰে ন তোমাৰ এতিয়া নিজৰ ছোৱালী এজনী আছে। হয়নে নিজৰ ছোৱালীৰ কাৰণে তুমি শ খিনি চিন্তা কৰিবই লাগিব নহয় জানো। দিয়া মানে কিছুমান বস্তু মানে নিজে মানে যদি নিজৰ। মানে অতৰাই ৰাখা তেনেহ'লে নিজ ভাল হয় আৰু অ, নিজে উম, নকৰিব বেলেগে আৰু ক এ এইটোহে একো বেয়া নহয় দিয়া আমি আগতে এইটোকে লৈছো। তহতেও লচোন একো নহয় দে।
এতিয়া বটল বিলাকে হয় নে আমি এতিয়া বা ল'ৰা ছোৱালী বুলি কিছুমানে অকনো কুহুমীয়া পানী লৈ
অ, সেইটয়ে - সেইটয়ে অ, আৰু কিমান ব আৰু সিহতে ষ্টাইলৰ - ষ্টাইলৰ বটল বিলাকহে ভাল পায় গম পাইছাানে আমাৰ এইবিলাক অ আমাৰ ভাল বটল বিলাক তেওলোকে বেয়া পায়।
মল বোৰত যাব আৰু কিন্তু অ ষ্টিলতে কিমান ভাল হয়নে
ইমান ভাল ষ্টিলতো তোমাৰ উপকাৰ নকৰে ঠাণ্ডা হৈ থাকে পানীতো প্লাষ্টিকতো ইমান ঠাণ্ডা হৈ নাথাকে নহয় এতিয়া যে গৰম। এতিয়া যে এয়া আইচ ক্ৰীম হওক তোমাৰ আকৌ যে প্লাষ্টিকৰ তো টেমাতে থ থৈ দিয়ে ন সেইবিলাক খাই সেইবিলাকতো খোৱাটো ভাল নহয় হয়নে নহয়। ঠাণ্ডা বিলাক উম, কিন্তু সেইটোতো এনে ভাল নহয়। গৰম উঠি থাকে গলি যায় গ ন। সেইটোৱে কিছুমান বস্তু মানে তুমি মানে নিজ নিজৰ মানে জীৱনৰ পৰা অতৰাই ৰখাতটো বহুত ভাল মানে নিজকে কৰি ৰাখিবলৈ আৰু হয়। কিন্তু আমি আচলতে নিজকে ঠিক কৰিবলৈখিনি কৰিব লাগে আৰু দিয়া দিয়া ঠিকে আছে দিয়া ন অ, হ'ব দিয়া অ,